হেল্ল', অ', অ', এতিয়া আহিছে অ'।
অ', তোমাক মই বা বুলিয়ে মাতিম দিয়া কাৰণ তুমি ডাঙৰ ন'।
এই নালাগে দিয়া মাতিবলে। হিহি। নালাগে, নালাগে দিয়া, নামে দিয়ে মাতিবা।
অ'।
তুমি কিমান চনত জন্ম? মই কিন্তু মই মই বয়সত সৰু কিন্তু।
অ', মই দুই
কিমান চনত জন্ম হৈছিলা? অ', অ', মই দুহেজাৰ দুই বাৰু। অকনমান ডাঙৰ।
অ', অ', অ', অ', সেইকাৰণে।
একো নহয় দিয়া।
উম। অ', বা কি অ', অ', কি পঢ়ি আছে তাই?
তাই নিটৰ এক্সাম দি আছে।
অ', অ', নিটৰ?
উম।
ঠিকে আছে। অ', তেতিয়া ফোনটো তুমি কাটি দিছিলা ন'? মই আৰু হেল্ল' হেল্ল' কে আছিলো।
অ'।
গমেই নাপালোঁ। অ', দশ মিনিট হৈ গৈছিলে ন'?
অ'।
তাকে, আজি কি বনাইছিলা ভাত-আঞ্জা?
আজি অ', গৰমত মোৰ একো বনাবও মন নাযায় খাবও মন নাযায় এই বইল দালি আৰু আন্দা আমলেট কৰিলো সিয়াই
অ', বইল দালি বইল দালি খাই ভাল লাগে গ তাতে সেই দি দিবাচোন, এই মান ধনিয়াৰ পাতবোৰ যে পাই সেইটো দিদিবা বেছি ভাল লাগে আৰু
উম,
উম, আৰু কেঁচা জ্বলা দুটামান দি দিলে ভাল লাগে তেনেকুৱাকে, আৰু গৰমত একো খাবও মন নাযায় যায় ন সেনেকে
উম, উম, মোৰ মানে অকল পানীয়ে খাই থাকোঁ দিনটো পুৰা ডিহাইড্ৰেচন হৈ গৈছে
অ', খাই থাকিবা পানী গৰমত। নহলে আৰু ডিহাইড্ৰেচন বেছি হৈ গলে, আৰু মাথা চাথাও ঘূৰাই ন।
অ', পৰহি দিনা মানে মোৰ নেটৰ একজাম আছিল তাৰপিছত মই পৰিছিলোঁ, তাতে এই ইকম টাৱাৰ যে চিনি পোৱা
অ', চিনি নাপাও এনেই
উম, তাতে একজাম হয় বহুত এই বৰঝাৰৰ ফালে এয়াৰপৰ্টৰ ফালে অ, তাতে একজাম হৈছিলে স, সেইদিনা যি অস্থা হৈছে উম,
মানে ইমানেই গৰম আৰু হ'লটোত মানে। এচিও নাই চব বন্ধ অকল ফেন কেইখনমান চলি আছে। একো হাৱাই নাপায়।
অ, উম, আৰু গৰমত ঘৰৰ বাহিৰত ওলালে মোৰ কি হয়। মাথা চাথা বিষাই যায় একেবাৰে।
অ, মোৰো মানে পুৰা উইক, উইক লাগে একদম দুৰ্বল হৈ যাওঁ।
উম, মাথা আঠাও বিষাই মানে অ, কোনোবাই যদি কিবা কথা কৈ থাকে ইৰি তেত, হৈ যাওঁ মই তেতিয়া।
অ, খং উঠে তেতিয়া বেছি কথা ক'লে।
কোৱা হয়।
উম, আজি অলপ বৰষুণ দিলে কাৰণে বাৰু এতিয়া অলপ অলপ ঠাণ্ডা আৰু।
উম, ঠাণ্ডা অ, অ, এনেকুৱা বতৰে ভাল আছে আৰু। এই বৰষুণ দিয়াৰ আগত যে একেবাৰে ক'লা কৰি দিয়ে ন আন্ধাৰ মুন্ধাৰ। সে তেতিয়াও ভাল লাগে বতৰটো।
অ, ভাল লাগে আৰু বাতাহ মাৰি থাকিলে ভাল পাও বৰষুণ নিদিলেও কথা। নাই কিন্তু বতাহতটো ভাল লাগে আৰু।
উম, বাকী মই বৰষুণটো ইমান ভাল নাপাওঁ।
মই মই ঘৰত থাকিলে ভাল পাওঁ কিন্তু ইয়াত বেয়া পাওঁ।
অ, মানে কিয়?
মানে তাতে ইমান ভাল লাগে আৰু পথাৰ থাকে যে চব। ভাল লাগে দেখি ইয়াত আকৌ বৰষুণ দিলেই পুৰা বানপানী।
অ, ঘৰত গ'লে এনে ভাল লাগে ন বেছি।
উম, ঘৰতে ভাল লাগে আকৌ ঘৰত যাবলৈ এলাহ লাগে ইয়াৰ পৰা। আকৌ ঘৰত থাকিলে আহিব মন নাযায়।
অ, এনে কিমান ঘণ্টাৰ ৰাস্তা হয়।
অ, অ, তুমি ট্ৰেইনত যোৱা নে বাছত।
নাই মই বাছত যাওঁ মানে ট্ৰেইনত গ'লে আ আকৌ নামি আৰু অলপ যাব লাগে মানে বাছত ডাইৰেক্ট। ঘৰৰ সন্মুখতে নামিব পাৰি।
অ, অ, ত' লখিমপুৰ যা কেনেকুৱা নগ নগাঁও হৈ পিনি যায় ন।
উম, উম, নগাঁও হৈ।
অ,
নগাঁও বিশ্বনাথ চাৰিআলি এইবোৰ পাৰ হয় তেজপুৰ।
অ, অ,
তুমি গৈ নাই পোৱা ন সেইফালে।
নাই নাই নাই মই পোৱা নাই।
মান এ ভালেই লাগে গৈ, কিন্তু এই বাছত অলপ কষ্ট হয় আৰু দিনটো।
উম, আৰু এটা জেগাতে বহি সেনে কোৱা ক'লে অ, ৰাতিপুৱা বাচ কেনেকি।
জল্দি যায় উম, ৰাতি যাব পাৰি মই মানে ৰাতি নাযাও মোৰ ভয় লাগে।
ভয় লাগে আৰু মানে ৰাতি হ'লে ই অ, কোনোবা এজন লগত হ'লে ভাল কিন্তু।
অ অকল পাৰি মানে চিন্তি মানুহ থাকেই কিন্তু মানে মোৰ এক্সিডেন্টৰ কাৰণে ভয় লাগে এবাৰ যাওঁতে এক্সিডেণ্ট হল মই তেতিয়াৰ পৰা নোযোৱা হ'লো
অ অ
দিনতে ভাল
এ এক্সিডেণ্ট মানে এক্সিডেণ্ট মানে কেনেকুৱা ড্ৰাইভাৰজনে কি ড্ৰিংক কৰি লৈছিলে নেকি
অ ড্ৰিংকচ কৰিছিলে আমি গম নাপাওঁ তাৰপিছত নগাঁওতে হৈছে এক্সিডেণ্ট ইয়াৰ পৰা ওলাই গৈছোহে অলপ টাইম
অ
তাৰপিছত মানে গাড়ীখন পুৰা গৈ নগাঁওৰ অ ডিভাইডাৰত বাছ মানে পুৰা ভাং মানে নগাঁওত দি যো এনেকে ডিভাইডাৰ থাকে কে নহয় মাজত এনেকে মানে বেলেগ বেলেগ ৰাস্তা তাতে মানে মাজতে এনেকে ডিভাইডাৰত খুন্দা মাৰি তললে এনেকে বাছ সোমাই গৈছে
ক কোনোবা বেচাইছিলে নেকি তেতিয়া
অ চব চব মেডিকেলত গৈছে কিছুমানটো মৰিছেও চাগে পাইছো মোৰ উঠ পুৰা ফাটি গৈছিল উঠ ফা তিছে দাঁত এনেকা কিবা সোমাই গৈছে এনেকুৱা হৈছিলে
অ তাৰ পাছত ড্ৰাই ড্ৰাইভাৰ জনক কেচ দিয়া নাই নেকি কোনেও
মানে ড্ৰাইভাৰ পলাই গ'ল
অ
এক্সিডেণ্ট হয় পাছত কিবা হ'ল চাগে মই আৰু বেলেগ বাছত গুচি আহিছো নাই পাছত পাইছে চাগে গম নাপাও পুলিচে কিন্তু মানুহ বহুত দুখ পাইছে মানুহবোৰ বহুত বয়সস্থ মানুহ আছিল চবৰ মূৰ ফাটি গৈছে গ্লাছ চ্লাছ ভাগি একদম কিবা হৈ গ'ল
কেতিয়াৰ কথা হয় এইটো
এইটো তেতিয়া ডিগ্ৰী পঢ়ি আছিলো তেতিয়াৰে
অ অ অ আৰু ড্ৰাইভাৰ বোৰেবা কিয় এনে অ ড্ৰাইভাৰ বোৰেবা কিয় এনেকুৱা কৰে সিহঁতেতো নিজৰ কথা নাভানাই কিন্তু বেলেগৰ কথা ভাবিব লাগে ন এনেকে খাই লৈ গাড়ী লাব নালাগে সিহঁতে কিন্তু বুজি নাপায় আৰু সিহঁতে
চলিছিলহে প্ৰথম দিনাই এক্সিডেণ্ট হৈছে
আচ্ছা আচ্ছা নতুন বাছ চলোৱাৰ সুখত চাগি উঠাই দিছিল ড্ৰাইভৰজনে
অ মানে মানুহতো আগতে বেলেগ বাছো চলাই আছিলে তাৰপিছত এইখন চলাইছিলে কৈ দেখা নোপোৱা হৈ গল বোলে মানুহটোৱে
এই অ বাকী এনে দুৰ্গা অ এই যে সিহঁতে আৰু একে ৰাতি ডিং চ্ৰিং কৰি কিনে গাড়ী চলাই ভাল কে নাচায় আৰু সিহঁতে এক্সিডেন্ট হৈ যায়
উম
বাকী এনেই দুূৰ্গা পূজা ক'ত চোৱা ইয়াতে চোৱা নে লখিমপুৰতে চোৱা
মই ঘৰতে যাওঁগে ইয়াত না নাথাকোৱে বহুত ভিৰ হয় যে ইয়াত যাবলৈ দিগদাৰ হয়
ভিৰ হয় বহুত
আৰু মানে বাছৰ টিকেট আগতীয়াকে নাকাটিলে নাপায়
অ অ মানুহবোৰ ইয়াতে থাকে ন ঘৰে ঘৰে
অ উম উম দিগদাৰ হয় মানে আগতিাকে ভালেই লাগে উম ভালে লাগে আজিকালি চবতে বহু ডাঙৰকে পাতে ন নাই নাই পোৱা নাই এইবাৰ চাম বুলি ভাবিছো এদিন
অ অ এ এদিন চাব এদিন চাবা ইয়াতে পাণ্ডু চাইডে বাতগাঁও চাইডে এনেকুৱা
ভাল হয় ন
ভিৰ বহুত হয় ন
উম ভিৰ কিন্তু বহুত হয় মান ফাৰ্ষ কেইদিনৰ ভিৰ হয় কিন্তু লাষ্ট দুই দিনতটো বে বহুত বেছিকে ভিৰ মানে পিপৰাৰ দৰে তুমি মানে খোজকাৰিব নালাগে মানুহে তোমাক ঠেলি দি
অ ঠেলি ঠেলি লৈ যায় বোলে অ শুনিছো বহুতে কোৱা
অম্বুবাচী মেলাত গৈছিলা নে
নাই যোৱা নাই এইবাৰ ইমান ভিৰ মই প্ৰতিবাৰে যাম ভাবো ভিৰ দেখিয়ে মানে মোৰ সাহস নহয়
অ এইবাৰ বহুত বেছিকে ভিৰ হৈছে বাহিৰৰ মানুহ বোৰ বেছি বিকে আহিছে ন বহুত ভিৰ হৈছে এইবাৰ গৈছিলো মানে মই যোৱ বাৰ ভলেন্টিয়াৰৰ কাম কৰিছিলো যোৱাবাৰ গছিলো আৰু যোৱাবাৰ আগৰ বাৰে গৈ এইবাৰ যোৱা হ'ল মানে চিভিল দিফেন্সৰ কাৰণেও কৈছিলে কিন্তু অ এইবাৰ মান চিভিলছিলে কিন্তু ৰাতিপুৱাৰ টাইমিংটো দিছিলে ৰাতিপুৱা ছয়টাৰ পৰা ৰা দুপৰীয়া এটালৈ আৰু মানে তোমাৰ ছয়টাৰ পৰা ত কিন্তু তুমি তাতে যাই পাব লাগিব পাণ্ডু কলেজত চাৰে পাঁচটা মানত পাণ্ডু কলেজৰ বাৰাত তোমাক মানে বাছত লৈ যাব আৰু চবকে ওপৰলৈ বাছ বা এনেকুৱা গাড়ী আকৌ চাৰে পাঁচটাত কলেজ যাই প আকৌ মোৰ ইয়াৰে পৰা যদি এনেকে যাব লাগে মই এঘন্ট মান আকৰমণ কৰিলে মই চাৰে চাৰিটাতে ওলাব লাগিল হয় ন তই নগলো আৰু
অ
উম বাকী লগৰ কেইজনীয়ে কৰিছে এবাৰ বৌ উম বহুুত ভিৰ হৈছে বহুত হা হা
উম কিবা কৈছিলা তুমি
হেল্ল'
আৰু কিবা কৈছিলা নেকি তুমি
অ অ দহ মিনিট দহ মিনি